অ', ভালনে তোমালোকৰ?
ভাল। তোমালোকৰ ভাল?
অ', আছোঁ। ভাত খালা নে?
ভাত খালো খালো তোমাৰ আজৰি হ'লা?
শুলোঁ ভাত পানী খাই।
উম।
ক'ৰচোন কি কৰিছা, খা খবৰ ভাল?
ভালেই দিয়া খা খবৰ। এই মোৰ হে উট ওঠৰ ও ল'ৰা ছোৱালীবিলাক ভালেই মোৰ মানে থুতুুৰিটোত কিবা এটা উঠিছে পিম্পলছৰ নিচিনা। এই মানে, আচলে হেই এখিনি জেগা বিষাই আছে মানে, আগতে কেতিয়াও উঠা নাই মানে এনেকুৱা পিম্পলছ মানে।
অ' গৰমৰ কাৰণে হৈছে নেকি? তোমাৰ?
জানো কি কাৰণে হ'ল নাজানো আৰু কেনেকুৱা বিষাই আছে।
অ একজাৰে বিম পলগঠিৰে
তাকে, হেৰি হয়। অকৌ মানে এতিয়া দ হেৰি নিচিনা ঘামচিটোৰ নিচিনাই। আগতটো মানে পকিছে নেকি ক বগা হ'ল খাইছে।
অ ফুটাই নিদিবা দেই
উম নাই নাই নিজেই মানে অ', পৰু পুৰাই থাকে যে, এনে এনে বাহুতৰ মুখখন এনেকে লাগি
অ', এনে নিজেই হ'লে বেলেগ কথা, কিন্তু ফুটাই কেতিয়াও নিদিবা। এইটো ফুটাই দিলে বহুত প্ৰব্লেম হ'ব। এইয়া কিছুমানে তেনেকে ফুট টাইডলিয়ে দি পেলাই একেবাৰে। গোটেই ডাঙ হেৰি হৈ যায় ইনফেক একচন হৈ পেলাই এয়া বহুত মানে বিষ চিষ হয় আকৌ এই দ তৰ তাত গৈ এন্টিবায়টিক খাব লাগে। তেনেকুৱা হয়ে বহুতৰ দেখিছে একদম ফুট উটাব নালাগে। উ হেৰিকে
পিম্পলছ উঠা নাই। মানে এনেকুৱা এ কেতিয়াবাহে ধৰা বিচাৰ দেকাব বিলাকে হয় এইটো মানে প্ৰথম মানে হঠাতে কালি ত মানে হেৰি হৈ যায়, কালি মানে বিছাও ডাকিলে মোক গালতে। এ, দ বিছাতু তাৰমানানে বিশ্বাস কৰ পৰা আহিল নাজানো! মানে আৰু অ' সজুৱাই যে তোমাৰ। সজোৱা
বিছা মানে কি, সোমবিলাক বতাহত যদি উৰি আহে। বিছা নাথাকিলেও আঁতৰৰ পৰাও আহি যা যাইবত সতাহত ধৰা, এই গৰম দিনত এইটোৱেই দিগদাৰ উম, আমাৰ।
হেৰি আছে এ, খেতি কৰো যে মানে, খেতি মানে কিয় এনে আৰু সৰু সুৰা জল কে চলিল কেনেকুৱা আৰু। সেই ব মানে একো হোৱা নাই। চব জংঘল হৈ আছে। এই মানে জংঘল মানে এনে আৰু কিবা কিবি বন গজি একে তাত মানে বিছা একে পিলপিলাই। বিছাই আহিলে পিলপিলাই আছে। তাতে আমাৰ মানে খিৰিকীৰ ওপৰতে কৰে চাত মানে যোনখিনিত আছে আমাৰ ওপৰতে পৰে।
সেই তাৰ পৰাই আহিছে বতাহত উম, উম, ল'ৰা ছোৱালী আছেতো তুমি সাৱধান হ'বা অলপ।
উম, সেই ডাল গালত চকুৰ ওচৰত সেইখিনিত আকৌ এই জুন সেই এতিয়া মানে গুটিটো হ'ল সেইখিনিতো টোপ-টোপোহা উঠি আছিলে। বেছি নাই তিনি চাৰিটা মান জেগাত মানে হেৰি হৈ আছিল আৰু চকলা উঠি আছিলে। তাৰপিছত এইটো আকৌ ৰাতি কিবাহে দেখিছোঁ আজি, গুটি এটা হৈ আছে।
এই বিছাৰ কাৰণেই হৈছে বুজিছা? বিছাৰ কাৰণে হৈছে।
তোমালোকৰ বিছা চিছা হৈছে নেকি?
আমাৰ আছে বিছা কিন্তু ইমান নহয় আৰু কম। ভিতৰলে তেনেকে আহা নাই। এই বাহিৰতো গছ গছনি অলপ আমাৰো আছ আছে নহয় পিছফালে, এই তাৰ পৰা ৰাত এ, এডাল দুডাল বিছা তেনেকে দেখো কিন্তু এবৰ মাজ নে তাই আগৰ বছৰ ইমান বিছা নহয় ৰ'দতো যি খুব হ'লে বিছাবিলাক একদম ভি ভিতৰলৈ গুচি আহে মানে আমি মানে মই তেতিয়া সেই কি কৈ কেৰাচিন অলপ লৈ পেলাই বা হেৰি এটাত এটা মানে পট এটাত দুই পেলাই তাত মানে বিছাবিলাক মানে এনেকে দি দিছোঁ। নে ধৰি পেলাই, চেপেনা এডাল দি ধুই পেলাই তাত দিলে মৰি যায় আৰু এনেই যদি তুমি শাৰী দিয়া বা ঝাৰু দি পেলাই শাৰী দিয়া। সাৰি দি আহে সেইকাৰণে মই সেই তেনেকা সেইটো বুদ্ধি কৰিলো কেৰাচিনত দিলে তেতিয়া মানে মৰি যায়। সেইবাৰ বহুত বিচা হৈছিল, এইবাৰ তেনেকুৱা হোৱাগে নাই হ'বও পাৰে সময় আছে। এই বৰষুণ দিলে ইমান হে এই পিছত যেতিয়া খুব খৰাং হয় তেতিয়া বিচাটো বেছি ওলাই অ' কিছুমান এই লেচুৰ দিনত বেছি হেৰিটো হ'ব, বিচাটো লেচু লেচু আম এবিলাক খালে তাৰ হেৰিবিলাক খুব বিছা হয়
আজি তোমাৰ এ মানুহ এজন লগাই উ মানুহ এজন লগাই সেই বন বিলাক চ অ' কৰাই দিলে এতিয়া আজি এ মই দুপৰীয়া গৈছিলো। চবৰ কাৰণে গোটেইখন খা মানে হা হৈ গ'ল আৰু।
অ কৰিলে যদি ভাল হ'ল আৰু
অ তাতো বোলে দহজন মান পাইছে বোলে। লৈ গৈছে হীতটো দি মানে মাৰি মাৰি দিছে বিচাগে'টা
অ', এই মাজতে কিছুমান জেগাত যে খুব বিছা হৈছে শুনিছিলাানে মানুহৰ ঘৰত এঘৰ মানুহ একে গাঁও এৰি বিছাৰ কাৰণে গুচি গৈছিলি ইমানেই বিছা।
এ আহ।
অহ কি হৈছে নাজানো কিছুমানত আকৌ ক পৰুৱা হয় কলা কলা পৰুৱা পৰুৱা পতাপত থাকিব নোৱাৰে মানুহ বিচনা ভিতৰলৈকে আহ। তাই বোলে
ইয়াত আগৰবাৰ আগৰবাৰ ইয়াত সেই আপুনি কলা এই কেৰি লোৱা যাত যে।
অ সেয়া ওলাই আমাৰো ওলাই এটা দুটা।
খিনজাক আৰু একেবাৰে খিন মিনকে যে দীঘল সূতাডালৰ হৈছিনা এইসোপা ওলাইছিল আগতে এবাৰ এনেকুৱা ওলাই নহয় তোমাৰ বাথৰুমৰ ৱালত, বাথৰুমৰ ৱালত উঠি থাকে। অকন অকনকেই ফুটাদি আহে নেকি বাথৰুমৰ নলা নলা বিলাক হ'বহ লাহে কবা
অ কেৰেলুৱা পোৱালি ন
পানী বিলাক তাৰ মানে সেইটো চো
এইবিলাক নিমখ পানী বা এনেকা ব্লিচি টিং দিব লাগে।
বাথৰুমৰ উম মানে ভিতৰত দেখো মানে ভিতৰত অ ওয়ালত তেনেকে মাৰি দিওঁ। ফেন মাৰি দিয়া যেন হলে ফেনাইল দি থওঁ ৰাতি কি? এই হেৰি ফুটাটো চাই ফেনাইল দি থ তেতিয়া দুদিন মানলৈ নাহ
তাত দিনতটো বৰ বেয়া চব বস্তু ওলাই যে, আকৌ সাপ ওলাই আমাৰ যোৱাবাৰকে সাপৰ পোৱালি দুটা সোমাই আহিছিল নহয়, কৰিডৰদি ৰাতি এঘাৰটা বজাত। আমি মানে হেৰিলে বাথৰুমলৈ যাবলৈ আহিছোঁ। এনেখন শোৱা দেৰিয়ে নেকি। তাৰপিছত আৰু দুটা হিল নহয় এটা আহিছে এটা পিছত সিটোও আহি ধৰিছিল। তাৰ পিছত মই সিটো যেনে তেনে ৰখা। খালো আৰু বোলো বিকি হেৰি দে ফেনাইল দে। ফেনাইল দিওঁতে সিটো আহিব নাপালে। এটা গৈ পেলাই পাকঘৰত সোমালগে তাৰ পিছত সেইদিনা এনেকুৱা ভয় লাগিছিল। পিছে গোটেই দুৱাৰৰ মুখে মুখে ফেনাইল দিছো। দি পেলাই মানে আমি ভয়তে মানে এতিয়া ৰাতিনো কি কৰিম শুইছো। একদম ভালকে দ হেৰি চেৰি মাৰি তলত আহিব নোৱাৰাকে আঠুৱা চাঠুৱা ভালকে খুৱাই কৰি পেলাই শুইছো। অ তাৰ পিছত সেইডাল কেনেকে ওলাই গ'ল আৰু সেইডাল গম নাপালো আৰু। ফেনাইল দিয়াৰ পিছত ওলাইছে চাগে, ইডাল সোমাবলৈ নেপালে তাৰ পিছত আৰু সদায় মানে বিকিয়ে দিনে ৰাতিয়ে মানে ৰাতিপুৱাই ফেনাইল দিব। তেনেকে তেনেকে যেনিবা এইবাৰো এতিয়া সেইটো চিষ্টেম কৰিব লাগিব। আমি মানে তলত থাকো যে- আমাৰ মানে সেইবিলাক বস্তু বেছিকে আহে।
এই যে দৰ্জাত, দৰ্জাত হেৰি দিব পৰা কিবা এনেকুৱা ফাক বিলাক মাৰিব পৰা তেনেকুৱা পাই যে। অ অ
সেইটো আহা পাই পিছ সেই সেইটো আনিলে অৰ্ডাৰ ইবিলাক তাৰ পিছ সেইডাল লগালো এইবাৰ আহিব নালাগে আৰু কিন্তু কেতিয়াবা এই বা পিছফালৰ গিল খন অকন খুলি থওঁ যে দৰ্জা দৰ্জাখন খুলি থব লগীয়া হয় দিনত। পোহৰ চোহৰ নাহে যে সেই সেইকাৰণে সাৱধান হওঁক। হব লাগিব আৰু
উম
আৰু আকৌ বাৰিষা আহি আছে যে।
আমাৰ তাত হেৰি হৈছে গে তাত ঘৰত এ বেয়া কথা কোৱা নাই তাত আৰু মাৰ ঘৰত এই হেৰি নিগনি সোমাই খুব নিগনি সৰু সৰু নিগনিৰ পোৱালি সেই মানে দৰ্জা দৰ্জাবিলাক মানে ফাক কাতে যে অকণ অকণ দৰ্জা বিলাক ফাক ফাক ফাক সেই কাৰণে আকৌ সেই অনলাইনত আনি পেলাই সেইবিলাক লগাই দিলো দৰ্জাৰ অ অ মানে কিছুমান মানে বহুত বেছি ফাক আছে যে সেই সেইকেইডাল লৈ মানে সেয়া সেই আকৌ বেলেগ আ দীঘলীয়া টাইপ আঠা লগোৱা থাকে সেইডালত সেই তেনেকে সেইডালো লগাই দিছো পিছফালে চাইদৰ দৰ্জাখনন যিবিলাক ওখ আৰু সেইবিল তেওঁ নিগনিটো কমিছে আৰু তথাপিও তথাপিও মানে কেতিয়াবা পিছফালত দৰ্জা চৰ্যা খোলা থাকে নহয় সেই একেই আৰু খুলি থোৱা যায় কেতিয়াবা শিল চিল বিলাক। কেনেকে সোমাই নাজানো সিনাখনা ভবালো ৰাতি আমাৰ বিছনাখনৰ তলতে অ আমাৰ বিচনাখনৰ তলতে নিগনিটো মানে আহিছা ইপিনৰ পৰা সিপি ঘূ পিছে
অ' আকৌ নিগনিটো খাবলৈ ইটো আহিব, সেইকাৰণে ভয় লাগ এএ তোমালোকৰ এবাৰ ওলাইছিল নহয় দীঘলীয়াতটো ন?
অকবা এবাৰেনে বহুতবাৰ হৈ আছে? ফাঁন পাতি, ফাঁন পাতি থৈছিলে মায়ে, মায়ে ফাঁন পাতি থ'লে ৰুমৰ ভিতৰত নালাগিলে, তাৰ পিছত সেই পাকঘত মই এদিন পাৰ্কত দেখা পালোঁ। পাকঘৰত লগোৱা আছে। পাকঘৰততো লাগিলে গৈ অকমান এইতা পলি পাকঘৰত লাগিলে সেইটো সেই সেইখন এতিয়াই একেবাৰে তেনে চ লুটুৰি পুটুৰি সেই আঠাটো যে
অহ অহ সেইটো সেইটোত লাগি ধৰে নহয়।
আৰু পাই মাইহে জানে কেনেকে এইবালে নাজান
অ আমিও আগতে ফান পাত পতিছিলোঁ লাগিছিলে এতিয়া ফান চান নেপাত হয় এতিয়া কিন্তু এইডাল দিয়াৰ পৰা অহা নাই। এদিন এটা নিগনি ওলাইছিলে তাৰপিছত সেইটো দেখোন নিজে নিজে নাইকিয়া হ'ল। একো নিদিয়া কি মই ঠিক হেৰি আনিবলৈ দিছিলোঁ হে বোলো নিগনি মৰা কিবা যে পাই কে হেৰি কেক চ কেনেকুৱা অ তাৰ পিছত হেৰি নানাত নানোতে বোলো অ নানোতে নিজে ওলাই গ'ল সেইটো সেই বাথৰুমতে সোমাইছিল নেকি বাথৰুমৰ ফুটাটো সৰু যে।
আহ তাকে কেনেকৈ যে আহিব পাৰে নলা বিলাকেদি।
ইমান দিগদাৰ লাগে ন সেইবিলাক সোমালে। এবাৰ আমাকে কাপ কাপোৰ চাপোৰ কুটি পেলালে বা সেই বাস্কেটত হেৰি বাস্কেট এটা বাহিৰত টা আছিলে ফুট বা পেটতো ফুটা থাক তাতে সোমাই তাতে পোৱালিও পাইলে সৰু যে নিগনিতটো কি বুলি কয় হেটো? সৰুতোক কঁঠালগুটীয়া নি পোৱালিও পাইলে তাৰপিছত আ কাপোৰো কুটিলে, সেইকাৰণে মই নিগনি মৰা কেক এটা পাইছে হেটো আনি দিওঁ। এতিয়া যেনিবা ঈশৰক কিবা তেতিয়ালৈকে অহা নাই তাৰ পিছতে উম, আহিলে আকৌ বৰ দিগদাৰ লাগে অশা তি লাগে মানে ৰাতি কুত কুট শব্দ কই থাকে কিবা কুট কত থাকে ধৰিব নোৱাৰি লেপৰ ওপৰতো উঠে। এ কাৰ্টুন বিলাকত সোমাই কিবা থাকে যে কাৰ্টুন চাৰ্টুনত তাত সোমাই পেলাই কুৰুক কুৰুক মাৰে
উ আৰু কেকটো খালে সিহঁতে ভিতৰতটো নমৰে ন বাহিৰত ওলাই নহে
অহ
নে ভিতৰতে ময়া
অ ভিতৰতে মৰে মই ভিতৰত মৰে হে পেলাই দিওঁ বেছি নহয় কেতিয়াবা এটা দুটা এনেকুৱাাহে ওলাই এতিয়া যেনিবা কেক দিবলে নহ হলে সি নিজে নিজে গ'লগে দেখোন বোলো ভালেই হ'ল নিজ নিজে নিজে কইলেও মাৰিবলৈও বেয়া লাগে ন
বেয়া লাগে ফানখন পাতি থবলে,
মই এদিন গণেশ বাবাক, গণেশ বা কাবাক প্ৰাৰ্থনা কৰি পেলাই ক'লো বোলো হেৰি আজিপা যাতে এ এওঁ মাৰিবলৈও মোৰ ভয় লাগ মন যোৱা নাই। হেই কই দিয়া আৰু নাই তাইক কই দিয়া আ সচাঁকে নাইকিয়া হৈ গল সচা অ তেওঁ বস্তুতটো একাৱণে মানে বোলো তোমা বাহন খন লৈ যোৱা আৰু তাপিছত লৈ গ'ল আৰু।
ঠিকে আছে।
অ হ'ব দিয়া ৰাখো ন অ ঠিকে ৰেডি হৈ আছা আমি শুম হে
আহ আহ যোৱা যোৱা ঠিক আছে বাৰু দে আহ!